উম শুনিছো শুনিছো কি কৰি আছা?
এ এনেই বহি আছো তুমি কি কৰিছা।
এ এনেই বহি আছো ভাতটো খাই লৈ পেলাই, ভাত খালা ভালেই ভালে ভালেই। মইও খালো এতিয়া।
অ কিহে খালা?
উম আজি ৰাতিয়ে বনোৱা মাংস আছিলে অলপ। হেয়া তাপা দালি সেয়া তেনেকেই আৰু
হয় অ মই তোমাৰ আলু ভাজি তাৰপিছত মাটিমাহৰ দালি, তাৰাপা তিয়ঁহৰ চালাদ আছিলে সেয়াই।
উম ঠিকে আছে।
বাকী মই ঘৰতে
উম ওলাই মেলি যোৱা নাই।
নাই নাই নাই যোৱা তুমি এতিয়া ক'ত পঢ়ি আছা?
এতিয়া মই লোৱা নাই বাৰু।
হয় অ
এতিয়া তেনেকে কিবা এটা কৰিম বুলি ভাবিছো।
অ বাকী খৰদাৰখানা এটা খাব লাগিছিলে,
অ খানা খাব লাগিছিলে মই লগৰ এটাকো কৈ আছিলো। তোমালোকৰ ঘৰ ওচৰতো। উম তাৰপা এতিয়া এইকেইদিনটে। খাব পৰা হলে ভাল আছিলে।
হয় হয়।
উম আমাৰ এইটো চাইডে পাহাৰৰ ফালে যাওঁ
পাহাৰৰ ফালে বা ধুনীয়া জেগাও আছে প্ৰাকৃতিক দৃশ্য মনোৰম কৰি গৈ তোমাৰ নদীৰ নদীখনৰ পাৰত।
পাৰত পুৰা ধুনীয়াকে খাওঁগে, উম
তাকে মোক আমি। তাই আৰু এই যিকেইটা ভাল বন্ধু আছিলো সেইকেইটাই হয়। হ তাকে ক বাকী কেইটাকো ক'বা চোন। চোন খবৰ খাতি ল'বা বাকীকেইটাও ক'ৰবাত।
উম উম ল'ব লাগিব বাকী কেইটা মানে কি হয় দীঘলা আছে। তাৰপা দত্ত আছে পৱন আছে। আহ তাৰ পৰা তোমালৰ ঘৰৰ ওচৰতো আছে তুমি আছা। তাৰ পৰা আকৌ জয় জানো খাই নে নাখায়?
অ' সেই কবিতালৈ কচোন কৰা নাই মাজে মাজে
কালৈ?
কবিদা
কবিতা। উম।
এ আমা আমাৰ যৰ ওচৰত।
অ' কৰো কৰো কৰো।
অ' তাকে খাৰাটো গোটাই মেলি চবৰে সিদ্ধান্ত লৈ কোন কোন তাৰিখে খাব পাৰে?
উম।
খাব লাগে।
তাত খাব লাগিছিলে তাৰ পৰা গাহৰি খোৱা নে ব্ৰইলাৰ খোৱা এতিয়া?
উম গাহৰি টোকে পাৰি খাব।
গাহৰিটো এতিয়া তিনিশ টকা কেজি হৈ আছে। এই আমাৰ ইয়াত যে পাই যে দলঙৰ ওচৰত যে।
আহ।
তাৰ পাৰ হৈ যে চেণ্টাৰটো যে পাই যে,
হয়।
সেই চেণ্টাৰটো নতুনকে খুলিছে তিনিশ টকা কেজি।
অ' ঠিকে আছে দেখোন তেতিয়াহ'লে কমিয়ে আছে। কমি আ
তাৰপৰা অ' অ' মানে আমাক কিমান মান লাগে, লাগিব বাৰু দেৰ কেজি মান লাগিব নে ডেৰ কেজি দুই কেজি।
অ' লৰা ধৰা ছয় সাতটা আছো। দেৰ কেজি দুই কেজি ওচৰা চৰি লাগিব।
হ'ব এতিয়া দামো বেছি নহয় নহয় ছশ টকা হ'ব দুই কেজি ল'লে।
অ' সেইটয়ে বস্তু কি কি লাগিব হিচাপ। কৰি মেলি অ' তোমাৰ বনাই ল'লে হ'ল। জালি
বনাইলে হ'ল অ' তাতে সেই আমি এবাৰ যে বনাইছিলোগে যে দোকানখনন যে সেই দোকান খতে বনাই লৈ পফে এনেে বানাতৰা লৈ গুজ যাম আৰু ওপৰলৈ ভিতৰলৈ এ আকৌ ভিতৰত আকৌ আমি এতিয়া ইয়াৰ পৰা গ বাচন চাচন লৈ গ'লেও দিগদাৰ হ'ব নহয়,
দিগদাৰ হ'ব হয়, তাত বাচন চাচনত কিমান কিবা পইচা পাতি কিমানকে লয়?
উম, মানে তেনে কিবা এটা দিব লাগিব আও, বনাই তাতে গেছ -চেছ চব দিব নোৱাৰে হেঁতি?
অ' হয়। তাকেহে, আমাৰ এই পৱনদা এফালে গৈছে। তেওঁ কিবা পৰীক্ষা শিক্ষা আছে আহি মেলি লওঁ‌ক আৰু তাৰপিছতে। তোমাৰ, আমি গোটেইখিনিয়ে মিলি যেতিয়া খানাটো খাম আৰু
অ' এতিয়া পৱন কেতিয়া আহিবগে এতিয়া?
পৰহিলে মানে আহিব।
অ' অ' অ'
ঘৰতে আছে!
উম, তাপা দীঘলা এতিয়া, দীঘলা খবৰটোহে নাই।
দীঘল লা, ক'ত আছে জানো সেইটো তাৰ খবৰ পোৱা নাই এতিয়ালৈকে। তেওঁ পঢ়া এ এই আকৌ নতুনকৈ আৰম্ভ কৰিব বুলি শুনিলোঁ।
কৰ ইয়াতে নেকি?
নহয়, তেওঁ আ কোন জেগাত কৰিব সেইটো সঠিককে গম নাপাও, কিন্তু কোনোবা জেগাত নতুনকে আৰম ভ কৰিছে বুলি শুনিছোঁ কোনোবা এখন বিশ্ববিদ্যালয়ত। হয়।
উম, তাৰ পা এতিয়া আকৌ উদি উদি
উদী উদীৰ মাইকীটো হেৰিতে আছে, বিশ্ববিদ্যালয়তে আছে অহা নাই।
সি এতিয়া নাখায় নেকি?
খাব নে নাখায় সেইটো সুধি ছাব লাগিব কি কৰে আৰু। খানা এনেকে মানে অ' হয় সেইটোৱে খানাটো মানে খাব লাগিছিলে তেতিয়া আকৌ বহুত দিনৰ মূৰত বন্ধুকেইটাকো লগ পালোহেঁতেনে, লগো পোৱা নাই। হয় আৰু এতিয়া - এতিয়া জাগা কনো ভাল হৈ আছে ধৰা এতিয়া গৰম দিন, তাতে নদীত ঠাণ্ডা পানী
ঠাণ্ডা পানী পুৰা মজা চে, উম।
হয়।
মজাছে খামগে।
খামগে। মই বাৰু দুটামানক কৈ চাম, তুমিও দুটামানক কবা।
উম, উম, আমি পাতিয়ে আছিলো বাও এই কবিৰ লগত।
হয়, চব আহিলে ভালো লাগে দিয়া চোন, হয়।
তাৰপা বাকী ঘৰত চবৰে ভাল নহয়?
উম, ভাল ভাল। তোমালোকৰ?
ভাল ভাল।
উম, সেইফালে বৰষুণ - চৰষুণ দিছে নাই?
বৰষুণ এইফালে বতৰতো বৰ এটা ঠিক নহয়, তোমাৰ ভালকে বৰষুণ এজাক দিব যেন লাগি আছে। বতাহো মাৰি আছে পুৰা, কালি ৰাতি বৰষুণ দিছিলে। তোমালোকৰ ফালে?
অ', দিছিলে বাৰু অলপ।
অ'। এ তাকেহে, এতিয়া মানে বতৰৰ সু বতৰটো চাই- মেলি আৰু যে যিদিনা বহুত অত্যাধিক গৰম হ'ব সে সেইদিনাখন গৰমৰ দিনত খাই ভাল লাগিব ধৰা, নদীত ঠাণ্ডা পানীত গা ধুই ভাল লাগিব।
উম উম।
তাতে আকৌ, এ বতৰটো বেয়া হ'লে সেইটো চাইডে খানা খাবলো ভয় লাগে। মানে বৰষুণটো দি দিয়ে নহয়, যেতিয়াই তেতিয়া তাত পাহাৰীয়া জেগা।
পাহাৰীয়া জেগা। আকৌ তাত তাত সোমাবলৈ কিবা পইচা পাতি লয় নেকি সেইফালে সোমাবলে।
উ
তাত আহ তোমাৰ নদী জেগা যে সেইখন
অল মানে গলে তেনেকে এনে লোৱাটো লয়। উম, লোৱাটো লয় বাও কিন্তু এতিয়া, উম যদি এইফালে নাযায়ে বাহিৰতে যদি খাই তেতিয়াও খাব পৰা যায়।
অঁ-, ওচৰটো ভাল ভাল জেগা আছে ভিতৰত নোসোমোৱাকেওঁ। অ হ'য়। তাকে, সকলোৰে সিদ্ধান্তটো হওঁক আৰু সকলোখিনি লগ হ'লেটো ভালেই, আমাৰে ভাল আৰু। আ নহলেও, যোন কেইটা থাকিম আৰু খাম আৰু
সোমায় জেগা আছে ভাল ভাল। আৰু ভিতৰত এতিয়া, প্ৰব্লেম হয় মানে।
অ। এতিয়া এতিয়াতো শুনা মতে পানী কৈ দিয়া শুনা মতে কৰ'বাত পানী খুলি দিছে, বহুত পানী হৈছে ঠাই ঠাই। ডাৱৰ বিস্ফোৰণ হৈছে সিদিনা শুনামতে। অ, আমাৰ চাইডে নাই বঢ়া, বাঢ়িছে কমকে। তোমালোকৰ ফালে মাছ চাছ ওলাইছে নাই? মাছৰ, মাছ এইকেইদিন পুৰা মাছ হ'ব। পানীটো বাঢ়িছে যেতিয়া মাছটো মাছ চাছ ওলাব চবফালে।
উম, পানী অ ঠাই ঠাই উম।
এঠাই মাছ মাছ ওলাব।
অ আমাৰ তহতে বহাই ব আৰু বে এনেকে আহি পুখুৰীয়ে হয়তো বনাব উম- ওলাব চব ফালৰপা, এতিয়া আকৌ ওলাবলেগে জেগা নাই। উম, হাঁ